ঐ কি কৰি আছ
উম শুই আছো গৰম যি পথাৰৰ পৰা আহি পাইছো যে
অ অ
তই
এ মই আছো দে ভাত পানী খাই কৰি আহি গছৰ ছাঁহতে এটা ৰৈছো মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰি এনেকুৱা তাপ উঠিছে
উম হয় সেই ইমান গৰম হলে কেনেকে হ'ব কচোন
জানো আমাৰ এইফালে বৰষুণ চৰষুণ নপৰা হল বুইছনে
বৰষুণ নপৰে ন
নাই পৰা তহঁতৰ ফালে পৰিছে জানো
আমাৰ ফালে বৰষুণ নাই পুৰা ৰ'দ যোৱা দুদিন দুদিন মান ধৰি বৰষুণ দি দিছিলে, তোৰ মানে কি হ'ল বৰষুণটো দিলে তোৰ জানই নহয় আৰু মানুহবোৰৰ আও মানে, খেতি পথাৰৰ কাৰণে ভাল হয় লগতে তোৰ মানে অ গৰমটো কমাই ন তোৰ মানে বিভিন্ন ধৰণৰ শস্যত পানীৰ যোগানো আ ভাল হয় কিন্তু মানে এতিয়া এইকেইদিন মানে বৰষুণটো নোহোৱাৰ ফলত মানে হয় হয় কওক
অ হেই তো হেডফোন ডাল অতৰাই লওঁ মই মাতটো তোৰ মানে নুশুনো
নাই নাই মই মই মই হেডফোন লগোৱা নাই অ
কিয় নো মাতটো ৰিনিকি ৰিনিকি আহে
বুজিছনে
হয় হয় কিয় মাতটো ৰিণিকি ৰিণিকি আহে
জানো কিয় ৰিণিকি ৰিণিকি আহে বা এতিয়া শুনিছ নে
অ এতিয়া শুনিছো
অ মানে ফেন তলতো বহিব নোৱাৰি বুইছ নেতটো নাপাই তই এতিয়া কি ক তই তই কি কৰিছ
এই মই সেইয়া হেৰিৰে বহি আছো ৰাস্তাত
অ
ৰাস্তাত গছ তলত বহি আছো মানে আমাৰ গাঁৱ মান ডাঙৰ গছডাল আছে যে গছডালত তলতে বহি আছো বহুত মানুহ আছে।
অ ভালে কৰিছ,
অ এতিয়া মাততো এতিয়া ভালকে আহিছে বুইছ।
অ অ মই তোৰ হেৰিতে শুই আছোঁ পকা এখনতে শুই আছোঁ।
ভালে কৰিছ দে কিন্তু বেয়া দেই প- কাত শুই থকা ইমান বেয়া মানে ঠাণ্ডাটো সোমাই গ'লে শেষ আৰু।
সেইটো হয় বাৰু কিন্তু ইমান গৰম পৰিছে কিনো কৰিবি দেচোন উপায় নাই।
উম এ কিবা কৈ আছিলি বোলে কচোন মই কি শুনা নাপালো কচোন।
অ কিবা কৈ আছিলি মানে তোৰ হেৰি আ। এতিয়া আজিকালি মানে কি হৈছে তোৰ বৰষুণৰ পৰিমাণটো প্ৰায় কমি যোৱাৰ পৰিলক্ষিত হৈছে কাৰণ তোৰ কি হয় বিভিন্ন ধৰণৰ মানে তোৰ মানে এইবোৰ আ মানুহৰ যি মানে তোৰ মান- মানে গছ কাটাকে ধৰি ইত্যাদি কৰি পৃথিৱীটোৰ যি মানে উদ্যোগবোৰ স্থাপন হৈছে যি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। যাৰ ফলত আমাৰ কি হৈছে পৃথিৱীৰ ভাৰসাম্যতাটোৰ হ্ৰাস পাইছে। ভাৰসাম্যতাটোৰ আমাৰ ৰক্ষাটোন পোৱাই নাই কমে দুপট দুপে তোৰ কমি যাবলৈ ধৰিছে। ন যাৰ ফলত কি হৈছে পৃথিৱীৰ যি গোলকীয় যি উত্তাপ আহ সেইবোৰৰ মাত্ৰা অধিক বৃদ্ধি পাইছে যাৰ ফলত তোৰ কি হৈছে তোৰ এতিয়া দেখিব পা
কা আহিছে বুইছ
অ এতিয়া তোৰ কি হৈছে জান, যিবোৰ যিবোৰ মানে তোৰ মানে হেৰি হৈছে ন, বুজিছ ন।
অ ত এতিয়া যেনেকে কথা পাতিছ তেনেকে মানুহটো লৰা চৰ নহবি মাততো নাহে নহলে বুইছ নে?
অ অ তোৰ মানে যিবোৰ মানে তোৰ মানে ঘৰৰ অ যিবোৰ মানে তোৰ গোলকীয় উত্তাও উষ্ণতা যোৰ যি বৃদ্ধি পাইছে। তাৰ ফলত তোৰ বিভিন্ন ধৰণৰ গছ-গছনি ইত্যাদিকে ধৰি মানে সকলোবোৰ মানে মৃত্যু মুখত পৰিছে কাৰণ আমাৰ ভূ ভূ পৃষ্ঠত যেতিয়া পানীৰ পৰিমাণ টো কমি যাব ন তোৰ মানে কি হব আহ তোৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। তাৰ প্ৰধান প্ৰধান সমস্য- এটা হৈছে তোৰ এয়া তোৰ মানুহৰ গছ কটা। আচলতে গছ কাটিব কিয় লাগে? হয়, এতিয়া কোনোবাই ত চাবি তই মানুহে ৰাস্তা বনাবৰ কাৰণে বা কিবা বনাবৰ কাৰণে মানুহবোৰে ঘৰ কাটে, ঘৰ ঘৰবোৰ মানুহবোৰে
এ তই কি জানো কৈ আছ, ঘৰ কাটি দিয়ে বোলে শেষে কৰিলি তই আ দে
অ নহয় মই মানে মই মানুহ এজনৰ কথা এটা শুনি আছিলো কি হয় তোৰ আহ গছ গছনিবোৰ কাটি পেলাই যি মানে তহিলং কৰি দিয়ে ন। যাৰ ফলত আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পায় হয় নে নহয়? শুনিছনে?
কিন্তু তই এটা কাম কৰচোন?
হয় হয় আজিকালি এটা কি জানানে আজিকালি মানে কি তোৰ, কচোন?
তোৰ মানে কথাটো মই সঁচাই বেয়া নাপাবি মানে মই মানে কথা পাতিবলৈ বহুত অসুবিধা হৈ গৈছে।
অ।
তই হেডফোন যদি লগাই আছ বেয়া নেপাওঁ যদি আঁতৰাই দে চোন।
তই কথাটো কোৱাৰ কাৰণে মই বেয়া পোৱা নাই মই কথাটো আদৰণি জনাইছোঁ কিন্তু মানে মই হেডফোন লগোৱা নাই অ।
অ মাতটো কিয় মানে ৰিণিকি-ৰিণিকি আহি আছে জনো?
জানো মই তোৰ-তোৰ ভালকে শুনি আছোঁ, তোৰে চাগে হেৰি প্ৰব্লেম অকণমান হৈ আছে।
নহয়, মাতটো এবাৰ একে ধুনীয়াকেই আহে হা, একদম ধুনীয়া বহুত মানে বহুত হলত থকা নিচিনা লাগে মানে মাতো একদম স্পিকাৰ দি কথা কোৱাৰ নিচিনা লাগে, ত এবাৰ দেখ- শিবি চোন নাই। কম কম আহে কৈ যা কৈ যা মই শুনি আছোঁ দে গছ গছনি কচোন?
অ', অ', তাৰেপিছত তোৰ মানে বিভিন্ন ধৰণৰ তোৰ মানে এইবোৰ কটাৰ ফলত মানে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু হয় নে নহয়? তহঁতৰ এফালে তহঁতৰ এফলে গছ গছনি কাটিছে নে নাই?
না এই দুদিন মাত্ৰ কটা কৰা নাই মানে কাম মানুহৰ কাম লাগি আছে যে। কিন্তু এনেই সদায় কাটি থাকে ইমান গৰমতো।
গছ গছনিবোৰ কাটে ন?
কাটিয়ে থাকে মেচেন দি।
উম, আমাৰ ইয়াত মানে সদায় তুৰ, একে শৰৰ পোৰা পুৱা ভাগৰ পৰাই মানে তোৰ মানে একদম পুৰা, অ শব্দ শুনিবি এইয়ে যি যন্ত্ৰ বিদ ওলাইছে আধুনিক যি যন্ত্ৰ ওলাইছে।
উম'।
তাৰ একদম মানে শব্দবোৰ একদম পুৰা মানে নিৰ্গত হৈ থাকে।
এ আমাও চবৰে।
উম, চবৰে মানে উম, সেইটো হয়। পুৰা মানে একদম শব্দই শব্দৰক কি চাবি।
এতিয়া তই ভাত পানী খালি নে নাই?
ভাত পানী খালোঁ দে তোৰ হেৰি দি খালোঁ। এয়া মাটিমাহৰ দালি বনাইছিলে।
অ', মই বৰ ভাল পাওঁ তহঁতৰ বস্তুতটো।
মাতিমাহৰ দালি আৰু মাছ। মানো দালিতে মাছ দিছে আঝ।
অ'।
মাছৰ মাথা যে?
অ', মানে হেৰি তৰকা বনাইছে আৰু দে। নাই বহুত মানে মই ভাবোঁ, মই ভাল পাওঁ বুলি।
উম'।
কিন্তু মানে প্ৰা প্ৰায় ভাগ মানুহে মানে মাটিৰ মাহটো বৰ ভাল পায়, বুইছ নে?
প্ৰায় ভাগ মইয়ো ভাল পাওঁ ন মই আজি মানে আও দালিখিনি মানে ইমান ভাল লাগিলে তৰকাৰী খিনি।
হয়।
মই আজি তিনিবাৰ ভাত লৈছোঁ। যি যিটো মানুহে মই মানে
খালেও মানে বেয়াৰে পেটৰ মানে হেৰি হয়,
মাটিমাহটো যে বেছিকে খালো মানে হেৰি হয় লেটিন হয় মানে মই গম পাওঁ।
অ সেইটো হয় বাৰু কিন্তু মোৰ আজিলৈ একো অসুবিধা হোৱা নাই মই মানে আৰু মানুহৰ মানে উ, চবৰে এটা-এটা বেলেগ হজম কৰা শক্তি বেলেগ থাকে ন?
নহয় সেইটো বুলি মই সেইটো কথা কোৱা নাই কিন্তু মানে হয়েই। মাটিমাহ মানে বেছি খালে পেটৰ হেৰি হয়, বিষ হয় মানে এইটো বস্তুতটো বেলেগ ন অলপ, বিজল যে?
হয়, হয়।
সেইটো কাৰণে মানে বেলেগ একো কাৰণে নহয় বাৰু, এই সেইটো কাৰণে।
উম সেইটোৱে টো।
জানিছ নাই তই গৰম বন্ধ।
গৰম বন্ধত টোৰ যাম বুলি ভাবিছোঁ। তই গৈছনে নাই কৰ'বাত, কত যাবি?
মই যাম হেৰি এ লগৰ মানে ছোৱালী দুজনী ঠিক কৰিছো।
অ,
ছোৱালী দুজনী মানে তিনিজনী মান ঠিক কৰিছো।
উম,
ছত ল'ৰা চাগে সিহঁতেও কব। কোনোবা লগৰ ল'ৰা দুজন পাই যদি
অ'।
মানে আমি ইফালে পাহাৰীয়া জেগাত যাম মানে।
পাহাৰীয়া জেগাত ন'।
উম।
উম, উম, কেতিয়ালৈ যাবি? অ, অ।
সেয়াত যাম আমি বেছি নহয় বাৰু চাৰিজনমান যাম চাগে চাৰি পাঁচজন মান এই মোৰ লগতে থাকে বগা ছোৱালীজনী। পাহৰিলি? হা হেল্ল'।
অ'।
মোৰ যে লগত থাকে বগা ছোৱালজনী পাহৰিলি?
অ, অ তাই যাব অ' আৰু।
অ' তাই ত হেৰি তাৰ লগৰতো যাব। এই শিকি যাব অলপ ক'লাকে যে লৰাটো যে।
অ'। গম পাইছো, গম পাইছো। বাইক এখন যে আছে যে বগা বাইকখন অ'। অ, অ, অ।
বুলেট মানে নহয় আৰু এনফিল্ড।
অ, অ।
তাৰপিছতে সিহঁত দুটা তাৰপিছত মই তাৰপাছত আৰু এজনীক কৈছো মানে কালি লগ পাই।
আৰু কোন কোন যাব?
তাৰপিছত তাৰ লগতোকো কব দিছো।
অ'।
তাৰপিছত সিমানে এৰা মানে আৰু
অ, অ' ন যা বাৰু, আৰু কোন ক আৰু কোন, কোন যাব বোলে?
সেয়া আমি পাঁচটাই।
কোন কোনৰ কথা কলি হেৰি যাব অ' দুটা গম পালো আৰু তিনিটা গম নাপালো, কি কি? তিনিটা গম পালো বাৰু তোৰ হতি তিনটা।
অ, আৰু এজনী যে, মই যে কালি লগ পাইছিলো যে তাইক যে।
অ, কোনজনী?
এই ক্ষীণ মিন যে ছোৱালীজনী যে।
অ' অ' অ' গম পালো।
পাঞ্জাবী যে
অ, অ, অ।
তাইৰ লগৰ এটা কোনোবা বোলে লগ ধৰিব, হৈ যাব।
অ, অ। তহঁতে কেতিয়া, কেতিয়া আলোচনা কৰিলি?
কথাটো কালি মানে কালিয়ে হৈছে আৰু তাতে।
অ, অ, যাবি এতিয়া।
অ'।
বাহ। মোকে কোৱা নাই মইতো নোলালোহেঁতেন বন্ধু একেবাৰে পাহৰিয়ে থাকিলি।
তই নাযাও আকৌ আমাৰ লগ বেলেগ আছে আৰু।
এ কি লগ বেলেগ আছে মোক সিহঁতে এতিয়া লগ ধৰে ততে লগ ধৰিলে ততো লগতো যাম আকৌ।
এই তইতো এতিয়া আমাৰ লগত নোযোৱা ঢেৰ ধেৰ অশান্তি হ'ব। ওলোৱা চিলাব লাগিব তোলে। বিয়াই আছে ত সেই উলিয়াই সেইকাৰণে মই ত আমি নকওঁ এইটো সেইকাৰণে।
উম উম, দে দে যা যা কিন্তু এটা কথা সেই জেগা খিনি ভাল লাগে দেই। কিন্তু পানী অলপ মানে, পা পানী কিন্তু অলপ মানে বাঢ়িছে বুলি শুনিছো। সাঁতুৰিব কৰিব জান নাই? সাঁতুৰিব কৰিব নাই এতিয়া কমিছে এতিয়া কমিছে আমি যাওঁতে বাঢ়িছিলে। এতিয়া পানীতো শুকাইছে ন এতিয়া কমিছে।
তত পা পানী ধাঙনি বাঢ়িছে যদি চোন ইমান বহা নাই মানে এককালো নহয় চোন হ'বা পানী খিনি।
গা ধোৱাকে যাবি নেকি?
অ গা, পা ধোৱাকে পানী দেখিলে কোনে গা নোধোৱাকৈ থাকে কচোন বাও।
উম উম উহু।
যাম চাগে মানে আজি, আজি দেওবাৰ মানে যাম চাগে দেওবাৰ।
দেওবাৰ নহ।
দেওবাৰ নহ'লে শনিবাৰ মানে শনিবাৰ নহ'ব দেওবাৰ মানেহে যাব লিগ-
অ অ ঘৰৰ পৰা দিছে যাবলে?
অ মই কৈছো।
উম উম।
বেছি নালাগে নহয় দুশ টকা এতা হলেই হবই। মই সেই লগৰজনী বাইকতে বহিম আও। উম এই মই ৰ'ব এইখিনি দূৰ নহয় নেকি তাপাছ।
উম উম মানে নহয় আও। উম, অ অ সেইটো হয় বাৰু তই ৰহালৰা। তই এই আমাৰ চাৰিআলিলৈ আহিবই লাগিব দেচোন।